অ', শুনা পাইছা নাই?
অ', শুনিছো, শুনিছো মোৰ মাতো শুনিছা নে?
অ', শুনিছো, শুনিছো, কি কৰি আছা?
তোমাৰ আগফালে চকী পাৰি বহি আছো, একদম গৰম পৰিছে জানানে?
অ', আমাৰ, আমাৰ ইয়াতো বহুত কম পইছে গম পাইছানে মই তোমাৰ সে মানে আমাৰ ঘৰো মানে নদীৰ পাৰতে আছে তাকে মানে মই অকণমান ওলাই আহিছো বহুত ভাল লাগিছে মানে নদী পৰা ইমান ধুনীয়াকে বতাহ মাৰি আছে।
হয়, হয় নদী পাৰৰ পৰিৱেশটো সঁচাকৈয়ে ভাল আকৌ।
ভাল, ভাল বহুত ভাল মানে এই মই তোমাৰ ইয়াতে থাকো যে মই মানে তোমাৰ এই সন্ধিয়া লগা সময়ত সদায় ওলাই আহোঁ মানে গম পাইছ নাই একদম তোমাৰ একদম পুৰা মন টো তোমাৰ একদম জোৰ পেলাই দিয়ে গম পাইছ নে গোটেই গন জোৰ পেলাই দিয়ে অ'। মানে সেই নদী, নদীৰ ওচৰ বতাহটো মানে বহুত ভাল মানে গম পাইছানে।
হয়, হয় এদিন যাম আকৌ দেই তোমালোকৰ ফালে।
অ', আহিবা আহিবা, নিশ্চয় আহিবা।
অ', ভাত পানীটো খোৱা নাই বাৰু খামহে এতিয়া। আমাৰ মানে ভাত খোৱা অকমান দেৰিয়ে হয়।
দেৰি হয় নেকি?
উম।
অ', বাকী খবৰ খাতি কোৱাচোন।
খবৰ খাতি আছো আৰু ভালেই তেনেকুৱাই।
অ', অ', অ', সহে মোৰো তোমাৰ ভালেই আৰু ভাল বেয়া মাজ মাজতে আৰু এনে গৰমো ইমান বেছি পৰিছে।
বেছি, বেছি হয়।
তাকে আমাৰ এই বাকী ভাত পানী সেই খোৱা নাই খামহে আৰু।
অ', হুম হুম হুম।
উম, তাকে হেৰি নহয় মই তোমালৈ মানে ফোন কৰিম বুলি ভাবি আছিলো গম পাইছা নাই। তাকে, তুমি ঘপককে ফোন কৰি দিলা ভালেই হ'ল দেই মানে মই তোমালৈ ফোন কৰিম বুলি লৈছিলো আৰু।
অ, অ।
মানে সেই তোমাৰ ওপৰত তোমাৰ লগত মানে কি কথা এটা পাতিব লগীয়া আছিল মানে আলোচনা কৰিবলগীয়া আছিলে। তোমাৰ যে আমাৰ যে এই পাহাৰবিলাক এতিয়া যে তোমাৰ ধৰি লোৱা পাহাৰৰ যিখিনি সৌন্দৰ আৰু তোমাৰ কি হয় সেই পাহাৰবিলাক যে তোমাৰ এতিয়া দেখিছা নাই পাহাৰবিলাক যে মানুহবিলাকে একদম পুৰা কাটিবলৈ আৰম্ভ
হয়, হয়, অ'দেখিছো দেখিছো।
তাৰ ওপৰত মানে মোৰ অকমান আলোচনা কৰিবলগীয়া আছে।
অ, এইটো একদম ভাল বিষয় লৈছা দেই মোৰো আলোচনা কৰিবলৈ মন আছে এইটো বিষয়।
অ, অ, তাকে মানে এতিয়া কি হৈছে গম পাইছা নাই, গোটেই এতিয়া পাহাৰ বুলি ক'লে আচলতে কিমান ভাল লাগে হয় নে ন শুনিয়ে মনটো, আৰু সেই দূৰৰ পৰা তোমাৰ পাহাৰটো দেখি কিমান ভাল লাগে হয় নহয়। কিমান দূৰৰ পৰা পাহাৰটো দেখি থাকে হয় নহয়। কিমান দূৰৰ পৰা চোৱাচোন কিমান দূৰৰ পৰা পাহাৰটো দেখি থাকি একদম কিমান ভাল লাগে দেখি। তোমাৰ দেখিয়ে কিবা এটা ভাল লাগে আৰু মানে সেই পাহাৰৰ যিটো ভিউ মানে। সেইটো কিবা এটা বেলেগ গম পাইছা নাই বেলেগতকে বেলেগ মানে, অ' তোমাৰ মোৰ সেই আমাৰ ওচৰতো পাহাৰ আছে মানে তোমাৰ এ ওচৰ মানে তোমাৰ এক কিলোমিটাৰ মান যাব লাগে মানে।
হয়, হয়।
ফালে পাহাৰ আছে। তোমাৰ মই যাওঁ মানে মাজে মাজে দেই। তাকে, কি কিমান ভাল লাগে তালৈ গৈ মানে তোমাৰ যি তাৰ দৃশ্যখিনি, তাৰ যি প্ৰাকৃতিক দৃশ্যসমূহ। বা মই কৈছো নহয় কিমান ম কিমান যে মজা লাগে।
অ, পাহাৰীয়া এনে অঞ্চলবোৰ আচলতে ভালেই লাগে।
ভালেই, ভালেই, বহুত ভাল লাগে। আৰু তাৰ পাহাৰৰ ৰাস্তা বিলাকো ভাল নহয়।
ভাল ভাল অ'।
অ, আকৌ তোমাৰ সেই মানে পাহাৰৰ পৰা ৰাস্তালে যে তোমাৰ হাতী চাতী ওলাই আহে যে। জন্তুবিলাক ওলাই আহে। সেইটোতো কি সেইটো কিমান মজা লাগে গম পাইছা নাই। একদম পূৰা জাকে জাকে ওলাই আহে তোমাৰ মানে তোমাৰ চৰিবলৈ যায় কি কি যে মজা লাগে মোক কৈছো নহয়। উম তাকে তু তুমিও আহিবা চাবলৈ মানে এইখিনি চাবলৈ বহুত ভাল লাগে গম পাইছা নাই। প্ৰাকৃতিক দৃশ্যসমূহ, মানে একদম তোমাৰ একদম মন চন ভাল লগাই দিয়ে গম পাইছা নাই। মাইণ্ড চাইন পূৰা ফ্ৰেছ কৰি দিয়ে মানে সেই পাহাৰৰ সেই সেইবিলাক দৃশ্যবিলাকে।
হয়, অ' যাম নিশ্চয় যাম, নিশ্চয় যাম।
মানে আমি দুইটা লগে লগে ভাগে চামগে বস্তু খিনি তোমাক মই তোমাক মই দেখুৱাই দিম বাৰু তুমি টেনশন ল'ব নালাগে।
উম উম।
তাকে মানে সেই এতিয়া মোৰ মেইন মেইন কথাটো মানে কি হ'ল গম পাইছা নাই। তোমাৰ মানে মোৰ তোমাৰ সৈতে আলোচনা কৰিবলগীয়া মেইন কথাটো হৈছে তোমাৰ এই এতিয়া যে মানুহ বিলাক, মানুহ বিলাকে কি কৰিছে গম পাইছ নে। সেই পাহাৰ বিলাক কাটি নষ্ট কৰি দিছে।
এই নষ্ট কৰিছে তাকেতো।
তোমাৰ মই সেই মানে বেলেগৰ কথাটো নকওঁৱেই আমাৰ, আমাৰ আমাৰ এ এইফালে মানে তোমাৰ দুটা পাহাৰ আছিলে, এটা পাহাৰ এতিয়া আছে। তাৰে মানে সেই আৰু এটা মানে অপজিত চাইডে মানে আৰু এটা পাহাৰ আছিলে। সেই পাহাৰটো কি কৰিছে গম পাইছা নাই মানুহ বিলাকে তোমাৰ মানে কোমপানী বোৰ হোৱাবলে, ত মানে ইণ্ডাষ্ট্ৰি বনাব হেনো সেই।
ই এইটো বহুত বেয়া কাম কৰিছে নহয়।
অ' তোৰ বহুত বেয়া কাম কৰিছে গম পাইছা নাই তোমাৰ মোক কৈ আছো তুমি শু-শুনা ৰবা মানে কি হৈছে তোমাৰ সেই মানুহ বিলাকে আহি পেলাই তোমাৰ জেচিপি ফকলেন লৈ আহিছে মানে গম পাইছ নে লগতে, তোমাৰ আনি মেলি কি কৰিছে তোমাৰ পাহাৰো কথা নাই বতৰা নাই আমাৰ মানুহক একো কোৱাও নাই গম পাইছা নাই। আমাৰ গাঁৱৰ যে মানুহবিলাকক একো কোৱাও নাই তাৰপিছত, এইবাৰ এফালৰ পৰা পাহাৰটো কাটিবলৈ আৰম্ভ কৰিছে নহয় গম পাইছা নাই।
অহ,
তাৰপিছত তোমাৰ আমি আমাৰ গাঁৱৰ মানুহবিলাক আমি গৈছোঁ দেই তাৰপিছত তাৰপিছত গৈ মেলি পাইছগে আৰু সিহঁতক কৈছো আমি গালি দিছো যে এতে আপুনি এতিয়া আপুনি কাৰ পাৰ্মিচনত কাটিছে আপুনি পাহাৰটো আপুনি, পাহাৰটো কাটিবলৈ মানে কোনে পাৰ্মিশন দিলে আপোনাক তেনেকে বুলি সুধিছো। তাৰপিছত সেই মানুহকেইাই কি কৰিছে গমাই নাই এনেকে তোম নটি এ উলিয়াই দিছে আৰু কছে বোলে, চৰকাৰে অৰ্ডাৰ দিছে বোলে। চৰকাৰে বোলে এইটো কাটিবলৈ দিছে গতিকে সেইটোতো দেখাৰ পিছতো আমি একো কৰিব নোৱাৰো।
তাকে হে।
সেই কথাটো তোমাৰ চৰকাৰে তোমাক কি ভাবি মেলি সেইটো, পাহাৰটো কাটিবলে
তাকে হে।
এতিয়া তোমাৰ-তোমাৰ চোৱা দেই সেই পাহাৰখন আচলতে এটা পাহাৰ কটাটো মানুহে কেনেকে ভাবিব পাৰে হয়নে নহয় কোৱাচোন। এতিয়া তুমি চোৱা এটা পাহাৰত তোমাৰ কিমান ধুনীয়া প্ৰাকৃতিক, সমূহৰ পৰা ধৰি জীৱ জন্তুখিনি বসবাস কৰে হয় নহয় তাত। এতিয়া তোমাৰ তাত সেই তোমাৰ গোটেই জীৱ জন্তু বিলাকে কি কৰে কি কৰে তোমাৰ, সেই পাহাৰ খনৰ নিজৰ ঘৰ হিচাপে লৈ পি তাত বাস কৰে হয় নহয়। এতিয়া তোমাৰ সেই যেতিয়া পাহাৰ খন কাটি দিব তেনেহলে তোমাৰ সেই তাত থকা জন্তুবলাক কলৈ যাব।
কলৈ যাব হয়।
এতিয়া আকৌ কি হয় তোমাৰ সেই পাহাৰ বিলাক যে কাটি দিয়ে কাটি দিয়াৰ লগে-লগে তোমাৰ এই তোমাৰ পাহাৰত মানে যিখিনি জন্তুৱে ব বসবাস কৰে সেইখিনিয়ে-সেইখিনিয়ে তোমাৰ সেই পাহাৰত কেলে থাকে কোৱাচোন কাৰণ সিহঁতে নিজকে সেই পাহাৰটোত তোমাৰ নিজৰ ঘৰ হিচাপে লৈ থাকে আৰু তাত মানে সিহঁতে নিজকে সুৰক্ষিত অনুভৱ,
অনুভৱ কৰে হয়-হয়।
অ' সেইকাৰণেতো সিহঁতে তাত ইমান থাকে হয় নহয় আৰু সিহঁতে, সিহঁতে ধৰি লোৱা মানুহক অনিষ্টও নকৰে একো তোমাৰ সিহঁতে, তোমাৰ এনেকে ওলাই ৰাস্তা ফালে ওলাই আহিলেও তোমাৰ সহঁতে বিন্দাস ৰাস্তাটো। পাৰ হৈ যায় মানুহক একো নকৰো মানুহক একো নেখেদেও। একোৱে নকৰে গম পাইছা তোমাৰ সিহঁতে তোমাৰ সেই পাহাৰ খনত কিমান নিজকে সুৰক্ষিত অনুভৱ কৰে কিন্তু আমি যেতিয়া সেই মানুহ বিলাকে তোমাৰ পাহাৰখন কাটি পেলাম, পাহাৰখন ধ্বংস কৰিম তেনেহলে সেই তাত থকা জন্তুবিলাক কলৈ যাব। হয় নহয় সিহঁততো আমি এখন ঘৰ ধ্বংস কৰি দিছো। আৰু তাত তাতো তোমাৰ অকল এটা দুটা জন্তু বসবাস নকৰে। তোমাৰ তাত বিভিন্ন ধৰণৰ বিভিন্ন প্ৰজাতিৰ তোমাৰ মানে অহ জন্তুৱে বসবাস কৰে। কৰা হয় নে নহয় জীৱ জন্তুৱে গতিকে আমি সেই বিভিন্ন ধৰণৰ জীৱ জন্তুক আচলতে আমি ঘ এইখন আমি ভাঙি পেলাইছোঁ গতিকে সেইটোতো মই কেতিয়াও সেইটো সমৰ্থন নকৰো গম পাইছা তাকে এতিয়া তোমাৰ সেই মানুহ বিলাকে কি কৰিছে মানুহ বিলাকে আমি সেই তাক ধৰিছো মানে মানুহ বিলাকে ধৰিছে আমাৰ গাঁৱৰ মানুহেও কিন্তু মানে এতিয়া ধৰি এতিয়া যদিও মানে একো কৰিব পৰা নাই গম পাইছা নে এতিয়া-এতিয়া-এতিয়া তোমাৰ সেই পাহাৰখন কাটি দিয়াত কি হৈছে সেই তাৰ জীৱ জন্তু বিলাকে আমাৰ মানুহকো এটেক কৰিছে নহয় এতিয়া।
অ কৰিব।
অ কাৰণ সিহঁতৰ ঘৰ এখন ভাঙি পেলাইছে।
হয় হয়।
কি ভাবা সেইটো আমাৰ সেই চৰকাৰে যে তোমাৰ সেই পাহাৰখন কাটিবলৈ যে পাৰ্মিশনটো যে দিলে। সেইটো সিহঁতে সেইটো কি ভাবি মেলি দিছে বাৰু কোৱাচোন সিহঁতৰ যে পাহাৰ খন যে কাটি ধ্বংস ধ। অংসহজে কৰিছে সেইটো ফলত আমাৰ কিমান ক্ষতি হৈছে তুমি কোৱাচোন বাৰু সেই বিষয়ে মোক।
এতিয়া চোৱা আমাৰ যিসমূহ প্ৰকৃতি বিৰোধী কাৰ্যকলাপ আছে। এই সকলো বিলাক আমাৰ মানুহৰ কাৰণে হৈছে জানান নাই? হয় এতিয়া কি হয় এতিয়া চৰকাৰে পাৰ্মিচনটো দিলে নহব নহয়। চৰকাৰে পাৰ্মিশন দিছে যে পাহাৰটো কাত কোম্পানী বহা কিন্তু তাৰ ফলত যে কিমান ক্ষতি হৈ আছে সেইটো আচলতে আমাৰ মানুহখিনিয়ে ভাবি নাচায়। এতিয়া এখন পাহাৰ হয় এখন পাহাৰ কাটি দিওঁতে। কিমান খিনি অনিষ্ট হব পাৰে সেই কথাটো ভাবি নাচায়। আমি আচলতে কাম এটা কৰাৰ আগত ভাবি চাব লাগে যে। কামটো কৰিলে আমাৰ লাভ হব নে লোকচান হব। আচলতে সেই পাহাৰটো যেতিয়া কাটি দিম। তেতিয়া কিন্তু আমাৰ কোনো ফালৰ পৰা লাভ নহয় আচলতে কোম্পানী বঢ়াব। কোম্পানী যোনে বঢ়াব তেওঁলোকৰ লাভ হব তেওঁলোকে কাৰণ ইনভেষ্ট কৰিবৰ কাৰণে। তেওঁলোকৰ প্ৰফিত হ'বই কিন্তু দুজন মানুহৰ কাৰণে। বা এজন ইনফ্লয়েঞ্চৰ কাৰণে এজন যোন কেইজনে পইচা লগাব। তেওঁলোকৰ কাৰণে জানো আমাৰ অপকাৰ নহব জানো।
নিশ্চয় হ'ব নিশ্চয় হ'ব।
হয়, এতিয়া মানে কি হৈছে পাহাৰটো যেতিয়া কাটি দিছে। তাত থকা জীৱ-জন্তু বিলাকৰ বাসগৃহটো ভঙাৰ লগতে আৰু এটা প্ৰধান অপকাৰ কি জানানে? পাহাৰত এখন পাহাৰত ধুনীয়াকৈ গছ-গছনিৰে ভৰপূৰ হৈ সেউজীয়া হৈ থাকে। হয়নে নহয়?
অ' নিশ্চয় নিশ্চয় হৈ থাকে।
এতিয়া জে চি বি ফকলেন লগাই বিভিন্ন ধৰণৰ যন্ত্ৰ-পাতি লগাই সেই পাহাৰটো কাটিব। সেই পাহাৰটোত থকা যে গছ বিলাক ধ্বংস হ'ব। তাৰ পৰা আমাৰ কিমান অপকাৰ হব পাৰে, ভাবি চোৱাচোন।
তাকে তাকে সেইখিনিতো মই বহুত ভাবি চাইছো। তোমাৰ অপকাৰ মানে আমি এতিয়া অপকাৰ কিমান হ'ব সেইটো মই কৈ শেষ কৰিব নোৱাৰো, বহুত অপকাৰ হব।
হয়, এতিয়া কি হৈছে এ গছ কিজোপা যে কাটিছে এখন পাহাৰ কাটি দিওঁতে নাই বুলি কলেও ডেৰশ দুশ গছ মিনিমাম ডেৰশ দুশ গছ ধ্বংস হৈ যায়। কিন্তু সেই হয়। সেই প্ৰকৃতিত যে নিজে নিজে সৃষ্টি হোৱা ডেৰশ-দুশজোপা গছ এজন মানুহে জানো ৰুব পাৰিব। কোৱাচোন, আজিৰ যুগত।
আৰে, সেইটোতো মানে ৰুব পাৰো ৰুম বুলি ক'লে ৰুব পাৰে কিন্তু মানুহে সেইটো ৰুবলে ইচ্ছা নক
ইচ্ছা নকৰে সেইটোৱে, আচল প্ৰব্লেমটো আচলতে সেইটোয়ে। মানুহে, কি কৰে গছ এজোপা ধ্বংস কৰিবলৈ বা পাহাৰ এটা কাটিবলৈ। মানে বেছি সময় নলগাই, কিন্তু তাৰ বিপৰীতে যদি এজোপা গছ ৰুবলৈ দিওঁ।
বা এজোপা গছ গছ ৰুবলৈ দিওঁ। তেওঁলোকে কিন্তু তেতিয়া এলাহ ভাৱ প্ৰকাশ কৰি গছ ৰুবলৈ বৰ টান পায়। আৰু এটা কথা কি জানা নাজানা? গছ এজোপা পৰিণত হ'বলৈ, মানে নাই বুলি কলেও দুই তিনি বছৰ লাগিবই। কিন্তু সেই গছজোপা কাটোতে মানুহে কি কৰে এক মিনিট সময় নলগাই, আচলতে এইটো এটা বহুত বেয়া কাম জানা নে নাজানা।
বেয়া কাম, বেয়া কাম হয়, আৰু, আৰু এই পাহাৰটো কটাৰ পৰাতো আমাৰ প্ৰকৃতিৰ ওপৰতো চাগে প্ৰভাৱ
অ', নিশ্চয় পৰে, নিশ্চয় পৰে।
তাকে কোৱাচোন প্ৰকৃতিৰ ওপৰত কি, কি প্ৰভাৱ পৰিব পা-পাৰে বাৰু তোমাৰ মতে?
হয়, এতিয়া চোৱা মই কলোয়ে যে, গছ কাটিলে আমাৰ বিভিন্ন অপকাৰ হয়। আমি জানোৱে যে, গছে আমাক অক্সিজেন দিয়ে, আৰু আমি যি কাৰ্বন ডাই অক্সাইড নিশাহত এৰি দিওঁ, সেই গেছটো গছে নিজে গ্ৰহণ কৰি লয়। তাৰ ফলত কি হয়, আমাৰ প্ৰকৃতি আৰু আমাৰ মা ভাৰসাম্যতা থাকে, সেইটো যেতিয়া গছকিজোপা কাটি পেলাবা তেতিয়া আমাৰ প্ৰকৃতি আৰু আমাৰ মাজত যিটো মিলা প্ৰীতি সেইটো নাইকীয়া হৈ যায়।
নাইকীয়া
সম্পৰ্কটো নাইকীয়া হৈ যায় হয়, আচলতে প্ৰকৃতি যে, আজিকালি প্ৰকৃতি কি হৈছে স্থিৰ হৈ থাকিব পৰা নাই। প্ৰকৃতি যে, অস্থিৰ হৈ গৈছে তাৰ প্ৰধান কাৰণ আচলতে আমি মানু্
হয়, হয়, হয়, নিশ্চয়। গতিকে আমি সেই মানুহখিনিয়ে আমি নিশ্চয় সেইবিলাক কথা অকণমান মন কৰিব লাগে হয়নে ন বাৰু, কাৰণ আমি, আমি মানুহৰ জহত তাতে আমাৰ প্ৰকৃতিখন ধ্বংস হৈ গৈছে, গতিকে আমি সেই মানুহ বিলাকে আমি সেইবিলাক কথাখিনি অকমান চাব লাগে হয়, নহয়? আমি এতিয়া তোমাৰ সেই মানুহৰ, মানুহৰ জহতে গোটেই প্ৰকৃতিখন ধ্বংস হৈ গৈছে। গতিকে আমি সকলোৱে সেইবিলাক কথাবিলাকত অকণমান গুৰুত্ব প্ৰদান কৰিব লাগে। উম, সেইখিনি আৰু কথাখিনি তাকে আজি সেই আমাৰ পাহাৰৰ ওপৰত তোমাৰ বহুতখিনি কথা পতা হ'ল, আৰু আচলতে আৰু কথা পাতিব লগীয়া আছে। গম পাইছে নে? এতিয়া তাকে সেই এতিয়া মানে মই এফালে যাবলগীয়া হৈ আছে মানে। সেইকাৰণে মোৰ দেৰি হৈছে এতিয়া এতিয়া আৰু নাপাতোঁ আৰু মানে আকৌ এদিন পাতিম দেই গভীৰভাৱে মানে অ', মানে এতিয়া সেই পাহাৰৰ ওপৰত আৰু কথা পাতিবলগীয়া থাকি গ'ল বহুত অ', তাকে তেতিয়া আজি লৈ ৰাখ ৰাখিছোঁ আৰু দিয়া।
অ', অ', হ'ব দিয়া।